শুনিছাঁ?
অ', কি কৰি আছা?
এয়া আছো ৰ'বা। গৰম বহুত।
অ', অ', এনে ভালে আৰু ন।
অ', আছোঁ আৰু দিয়া, নমৰি জিয়াই।
অ', অ', ভাত পানী খালান নাই?
ভাত পানী হ'ল খোৱা, অলপ আগতে। আজি মানে- খোৱা দেৰি হৈছে। আলহী আছে মানে-
অ', অ', এতিয়া গ'ল নে নাই আলহী।
তুমি ক'ৰবাত ওলাই গৈছা নিকি?
অ', নাই নাই, ঘৰতে আছোঁ।
ৰঙমীয়া, তোমাৰ মাতটো অলপ ভালকে অহা নাই।
অ'অ', নাই অলপ মানে- ব নেটৱৰ্কটো অলপ প্ৰব্লেম আছে, এইকেইদিন। সেইটো কাৰণে-
অ', তুমি পাৰা যদি অকনমান সহায় দিবা।
শুনিছান নাই, শুনিছান নাই এতিয়া। অ'অ', অ'অ', ঠিকে আছে।
তোমালোকে কি খালা আজি।
অ', আমি, আমি আজি দালি ভাত দিয়া।
অ', একেই, এই গৰমত কিনো খাম আও।
দালি, পটল ভাজি। অ'অ', কি? গৰমতনো কি খাবা আৰু। হয় নে নাই। যেন তেন খাব লাগে আৰু।
উম্,
আজি দিনত কঁঠাল খাইছিলোঁ বুজিছা।
এই ইমান গৰমটো।
এ কি কবা ঘৰতে আৰু।
অ'তে আৰু লগা। বেয়া হৈ যোৱাতকৈ খাই দিয়াই ভাল ন।
অ', অ', ভাল লাগিলে খাই। পূৰা মিঠা।
হয় নেকি?
অ',
অ', অ', বাকী তোমালোকৰ ঘৰত চবৰে ভালনে?
অ', অ', আছে আৰু কিয়। আৰু গৰমত আৰু কি কৰিব।
অ', এইটো হয়, এইকেইদিন চোৱা নাই নেকি? নে ঘৰতে আছা।
নাই নাই, ঘৰতে আছোঁ দিয়া। গৰমৰ বন্ধ আৰু যি গৰম পৰিছে দেখিছাই।
অ', অ', তোমালোকৰ কিবা ইণ্টাৰভিউ। হা।
অ', কৰি আছোঁ, ইণ্টাৰ্ণশ্বিপটো।
হৈ আছে ন।
অ', অ',
অ', ক'ত। ওচৰতে নে দূৰত।
অ', দূৰত। ঘৰৰ পৰা পোন্ধৰ বিছ কিলোমিটাৰ হয়।
অ', ঠিকে আছে দিয়া। তো তোমালোকৰতো ভালেই, আমিতো আ- যাওঁতে আধা ঘণ্টা, দুঘন্টা পঞ্চল্লিশ মিনিট সময় লাগে বহুত। ত চল্লিছ কিলোমিটাৰ মান হয়।
কিনো কৰিবা আৰু।
উম্।
বাকী আমাৰ ঘৰত নাহা নেকি?
তোমালোকৰ ঘৰত মই যাম ৰ'বা আহা সপ্তাহত।
অঁ, অঁ।
মানে এইফালে যোৱা কথাও আছে, তাৰপা গৈ গৈ কৰি মই তাত যাম।
অঁ, অঁ আৰু এই কঠাল আছে আম আছে আহিবা। পাচলি আছে পাচলি কৰিছো
কৰিছা?
অঁ।
অ' এতিয়াতো ভালেই হ'ল তোমাৰ গৰম বন্ধ যেতিয়া তুমি।
অঁ, অঁ অলপ অলপ লাগি দিছোঁ দেউতাৰ লগত।
অ' ঠিকে আছে ভালে কৰিছা।
কাচকল আছে কলডিল আছে ভাতকেৰেলা
তো তোমালোকে কল পচলা খোৱানে নোখোৱা?
এই খাওঁ, আমি সপ্তাহত এদিন খাওঁৱে।
এদিন খোৱাই ন?
অঁ এদিন কল পচলা খাওঁ। এদিন তোমাৰ কলডিল খাওঁ এদিন মানিমুনি এদিন এইয়া কি বুলি কয় তোমাৰ নৰসিংহ গৰৈ মাছ কাৱৈ মাছৰ লগত সেনেকে পাওঁ, আমি মানে বজাৰত ওলোৱা শাক চবজি নিকিনোৱে, আমি বিশেষকৈ তেলটো আমাৰ ঘৰৰ সৰিয়হ আমাৰ খেতি কৰে আমাৰ মাটি আছে। আমি আলু পিঁয়াজ নহৰু এইবোৰহে কিনো বাকী আমাৰ চব ঘৰৰে।
অঁ খুব ধুনীয়া দেখোন তোমালোকৰ?
অ' সেই
আমাৰ আমাৰ হে মানে এনেকে খেতি কৰা জোগা নাই গ'ম পাইছানে?
অঁ, অঁ।
খেতি কৰা অলপ জেগা দিবাহে পাৰিলে?
ঢেই আমাৰ ঘৰতে কৰিবা আকৌ। একেলগে কৰিম, আহিবা শাক চবজি লৈ যাবা।
অ' দিয়া। মোক, মই আকৌ খাই অ' মই মানে শাক চবজি খাই ভাল পাওঁ গ'ম গ'ম পোৱানে? মানে দালি চালি এইবোৰ টৰকাৰীতকৈ মানে চব্জি টো খাব লাগে অলপ বেছি।
অ', অ' ঠিকে কৈছে। চব্জি ভাত টো কমাই চব্জি টো বেছি
অ' চব্জি চব্জিটো বেছি খাব লাগে।
আৰু জহা ভোলো আছে লাগি।
বোলো এই ভোল মইতো ভোল বুলি ক'লেতো আৰু মোক একোৱেই নালাগে।
অত্যন্ত লাগিছে মানে কি কবা, খাই বলে নোৱাৰ মানে ওচৰৰ খিনিক ভগাই দি পাইকাৰি বেছি দিছো।
হয় নেকি? নিজে ৰুইছা নে নে বনৰীয়াকেৈ হৈছে?
নাই নাই মানে ৰুইছিলোঁ
অ'।
তাৰপিছত উম বনৰীয়াও এনেকে মিক্স হৈ গৈছে, একদম অত্যন্ত লাগিছে মানে কি ক'বা আৰু। উ সিদিনা যোৱা যোৱা পৰহি দহ কেজি বেচিছোঁ।
অ' সে বহুত ভাল লাগিছে দেখোন।
হয়, হয় দহ টকা কেজিকৈ বেচিছোঁ।
কেজি কিমানকৈ দিছা? অ' এইটো কি ক'বা? উপাই ত' নাই! বেপাৰীটো, আমাৰ পৰা নি কিনেতো, কম দামত নিবই আৰু।
উপায় নাই! কিনো কৰিবা? বেয়া হৈ যোৱাতকৈ, যি পঞ্চাছ, এশ টকা পাওঁ।
ঠিকেই, ভালে কৰিলা।
হয়!
বাকী, তোমাৰ লগতো গৰু আছিল, ন' বোলে?
অ' অ'! গৰু আছে, আছে, গাই এজনী আছে।
সিহঁতকো দিব পাৰ, তেনেকে?
অ' অ'! নাই, দিওঁৱেই। দানা দিওঁ, খেৰ দিওঁ তেনেকে।
নহয়, এইবিলাক ভোল, ভোলবিলাক এনে, সিহঁতক দি দিব পাৰে, গৰমত খাওঁক।
অ' অ'! নাই আমি, তাক বেলেগ দিওঁ মানে।
অ'! অ' অ'! ভোলটো, মই আনিম ৰ'বা, ভোলটো-ভোলটো মোৰ ভাল লাগে, বহুত!
দুটা তিনটামান।
হেই বাপৰে!
নহয়, নহয়। ভোল নিবা, জিকা নিবা, তিতাকেৰেলা, ভাত কেৰেলা, ভেন্দি। কি লাগে, লৈ যাবা? নিজে চিঙিবা। বেঙেনা খেতিটো নাই কৰা, দেই। বেঙেনা মানে, পোক লাগিলে। সেইটো কাৰণে, মানে আঁতৰাই দিলোঁ মানে। কিয় লাগিল নাজানোঁ মানে! অলপ জাতটো বেয়া আছিল, যে।
অ' অ'!
খালোঁ দুই-তিনি সাজমান। এই, দীঘলীয়া, অ'! দীঘ দীঘলীয়া জাতটো যে, সেইতো আছিলে। অ'! ধুনীয়া একদম! শুকান মাছৰ লগত কি বনাবা, একদম! নহ'লে শুকতি হ'ব লাগে।
অ'! পাত। শুকতি এইয়া, গোন্ধ যে ওলাই, সেইটো ন'?
অ'! একদম শুকতি গোন্ধ এটা, চুঙাত খুন্দা।
অ'!
একদম কঁচু যে তোমাৰ, আমাৰ ঘৰতে আছে, কচুটো। কচু যোনটো শিপা, তাত এটা গুৰি, আলু টাইপ আছে, আলু টাইপ নহয়, নাজানোঁ মই কি নাম? কচু আৰু সেই, শুকতিটো একদম পূৰা, খুন্দিব ঢেঁকীত।
উম!
খুন্দি পূৰা, বাঁহৰ চুঙা যে, তাত, পূৰা থৈ দিব, একদম পূৰা বান্ধি কৰি, থৈ দিব।
অ'! মই কথা, কথাটো মোৰ কথা, অলপ--অলপ মনত আছে। যোৱাবাৰ মই, তোমালোকৰ ঘৰত যাওঁতে, মই খাইছিলোঁ, এইটো।
অ'! সেয়া, অলপ যদি দি দিয়া, বেঙেনাত। উহ! খাবা আৰু কি গোন্ধ ওলাই।
এবাৰ মই, যাম বুলি ভাবি আছোঁ, নহয়! গ'লে কিন্তু, সেইটো খুৱাব লাগিব?
অ' অ'! এ, নিশ্চয়। একদম, শুকতি একদম পূৰা, জলকীয়া জালুক দি, চকু পানী উলিয়াই দিম। চিন্তা কৰিব নাই।
হি, হি, হি! আহ! শুকতিটো ঘৰত আছে নাই? আমাৰ ঘৰত আছে। মই দৰকাৰ হ'লে, মই লৈ যাম। অ'! আমাৰ আছে, আমাৰ। আছে ন'?
অ'! আছে।
আৰু
লাগে যদি লৈ যাবা? অ'! ভোটজলকীয়া খেতি কৰিছোঁ। ভোটজলকীয়া আছে। এইয়া, পাঁচ- পাঁচ জোপা। অ'! নহয়, নহয়, ছয়- সাতজোপা আছে।
অ'! লাগিছে ন'?
বিৰাট জ্বলা! তুমি এটা এটা তোমালোকে, তোমালোকৰ ঘৰত তিনিটা মানুহ নহয়, তোমালোকে এটাই এদিন এদিনত খাব পাৰিবা, অত্যন্ত জ্বলা।
মই জ্বলা খাওঁ বুলিতো অলপ কমকে খাওঁ, মানে একদম মই সহ্য কৰিব নোৱাৰোঁ। আৰু যে ভোতজলকীয়াতো, গোটেই মুখ পুৰা যায়।
অঁ', অঁ', অঁ'।
আৰু যদি কেনেবাকে যদি মুখত উঠে চুঠে লাগিলটো আৰু ৰক্ষা নাই।
অঁ', জ্বলাটো হয় বাৰু, বাৰু তোমালোকৰ কলগছ আছেনে নাই?
কলগছতোহে নাই, মই তোমাক সেইকাৰণে সুধিছিলো মানে।
তোমালোকে কেনেকে খোৱা এইবোৰ?
কিনি খাওঁ উপাই নাই আমাৰ এফালে অলপ তাউনে পৰে।
সেইয়াই আৰু চব কিনি খাব লগা হয় মানে তোমালোকৰ।
অ', তাতে আমাৰ মানে জেগাত জেগতিটো নাইযে, অসুবিধা।
অ', অ', অ'।
কলগছ এজোপা আছে তাকো, আহ যাম যাম।
লৈ যাবা, শাক চব্জি পাচলি যি পোৱা।
তাতে আমাৰ মানে জেগাটো নাই যে তেনেকে, আমি যেনে তেনে মানে থাকো আৰু মানুহকেইটা।
অ', অ', অ'। কি ক'বা, গাওঁলীয়া আৰু তোমালোকে টাউনত থাকা।
অ', তাতে এতিয়া মানে আমি আকৌ আহা মাহত মানে ঘৰ তো সলাম বুলি ভাবিছো। বেলেগ ৰুমত থাকিম। ইয়াতে মানে অলপ পানী পানী দুনি অলপ মানে অসুবিধা হয়। পানী খুব মানে লিমিটত চলাব লাগে।
কি ক'বা আৰু, বানপানী আৰু চবতে হৈছেই, প্ৰকৃতিৰ নিয়ম যেতিয়া।
অ', সেইটো হয় আৰু এতিয়া মানে কি হয় পানীতটো নাই, পানীৰ অভাৱ আমাৰ।
অ', অ', আমাৰ কি কবা গাঁৱলীয়া জীৱন। আমিতো খেতি বাতি, তাতেতো জীৱন নিৰ্বাহ কৰিব লাগিব, পানী গচকি।
উন, সেইটো হয় বাৰু, এতিয়া তুমি হেৰি কৰিবাচোন। তোমালোকৰ এইফালে যদি ক'ৰবাত মাটি চাতি তেনেকুৱা যতে বেছি বেচা মানুহ থাকিলে মোক জনাবা।
বেছি মানে এতিয়া আমাৰ বৰ্তমান চৰকাৰেহে লৈ আছে, যোনবোৰ মানে তাত টাটাৰ কোম্পানীৰ কাৰণে তেনেকে বে চাৰ ভিতৰত অলপ ভিতৰুৱা হ'ব পাৰে, মই বাৰু খবৰটো ল'ম বাৰু জনাম।
অ', খবৰটো ল'বাচোন।
অ'।
কিয় আৰু দাম দাম চাম সুধি তুমি মোক গোটেই মানে মুূঠতু জনাবা তুমি।
দামটো ইমান নহ'ব, ভিতৰ পিনে হ'লে। অ', পোন্ধৰো নাযায় বাৰু ভিতৰত হ'লে আঠ আঠ, সাত মানত বিঘা আহিব আৰু।
অ', তেতিয়া ঠিকে আছে, মই সস্তাতে পাম।
অ', কেই-কেইবিঘা মান চাম? কেইবিঘামান চাম?
বেছি নালাগে, পাঁচ বিঘা, মানে অলপ মানে খেতি বাতি কৰিব পাৰা, অ', সেনেকৈ মই ভাবিছো। অ', কিমানত কিন কৰি খাবা।
খেতি বাতি মানে তুমি যিমান খাবা মানে, মানুহবোৰ আজিকালি মানে কি ক'ম দেহৰ ভিতৰৰ দেহৰ তোমাৰ মানে আজিকালি শেষ।
এই ঔষধ, বজাৰৰ সাৰবিলাক খাই খাই। প্ৰতিটো পা প্ৰতি প্ৰতিটো পাচলি বিধে বিধতেই মানে তোমাৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰে।
ক'ব পাৰা নহয়, পটলৰ পৰা, ভেন্দি পা বেঙেনা পা চবতে তুমি খাই
অ' এতিয়া উপায় নাই, চব মেডিচন আমিত আমিতো শাক পাচলি খোৱা না একো, ঔষধহে খাই আছোঁ।
অ' ঠিকেই, এতিয়া আমি বাৰু তেওঁৰ ঘৰত খেতি বাতি কৰোঁ কাৰণে আমি বাৰু অলপ খাই আছোঁ।
অ' তোমালোকৰ সেইফালৰপৰা অলপ সুবিধা পাই আছা।
অ' ভগৱানে ভগৱানৰ কৃপাত আজিলৈকে একো এটা বেমাৰ ডাঙৰ হোৱা নাই বাৰু। ঘৰুৱা বস্তু খাই আছোঁ। আৰু আমি মাছ কিনি নাখাওঁতো, আমাৰ পথাৰত আমাৰ পথাৰত তোমাৰ চেঙেলী, কাৱৈ, গৰৈ চব পাবা মানে।
অ' পোৱা যায় ন'?
আমি সন্ধিয়া জাল পাতোঁ, ৰাতিপুৱা চাওঁগে মানে এ, ধুনীয়াকে এদিনৰ কাৰণে হৈ যায় মানে তেনেকে কৰোঁ, বৰশী মাৰো।
অ' মই গ'লে কিন্তু বৰশী মাৰিম।
অ' আহিবা।
অ' তুমি লৈ যাব
একদম মানে লোকেল মাছ খাওঁ আমি মানে।
অ' ঠিক
চেঙেলী মাছ মানে একদম তুমি দেখাই পাবা মানে ধৰিবই পাৰিবা এনেকুৱা।
অ'।
গৰৈ মাছ পুৰি একদম আদা, নহৰু, জলকীয়া কাটি তেল মিঠাতেল ঘৰৰ, সৰিয়হ মিঠাতেল একদম পিটিকি খাবা আৰু।
অ' দিয়া, ঠিকেই। আমিও খাওঁ তেনেকে মাজ মাজে মাজে, হ'লেও আমাৰ তাত তেনেকে নাপাই যে।